অ কোৱা। কি খবৰ?
মোৰ ভাল, তোমাৰ কি খবৰ?
ভালে দিয়া।
উম, ৰাতিপুৱা চাহ খালা?
উম খালো, চাহ-তাহ খাই পিনে আজৰি হ'লো। তুমি খালা?
মইয়ো খালো, ময়ো আজৰি হ'লো অলপ আগতে।
অ, অ, অ।
আৰু আজি কি কৰিবা পিছে দিনটো?
আজি অলপমান ওলাই যাম বুলি ভাবিছো।
অ।
তাকে চাও বতৰটো যদি ভালে থাকে যাম।
অলপ আগতে বৰষুণ দি আছিল ন ইমান?
উম বৰষুণ পেলাইছিলে।
মই তাকে কাপোৰতটো ধুই কেনে থৈ দিছো মেলিম বুলি তাৰ পিছত চাও কি বৰষুণ এতিয়া আৰু মেলি থৈ আহিলো।
বিলাক মেলি থৈ আছে তাৰপিছত বৰষুণ দিছে আকৌ সোমালো তাৰপিছত এতিয়া আকৌ ৰ'দ দিছে আকৌ অ য ওলাব লাগিব৷
এদিন আমাৰ সেই কাম হৈছে ন।
সচাঁকে সেয়ে হৈছে আৰু বৰষুণ দিলে সোমোৱা লগত দিলে ওলোৱা৷
তাকেই!
উম
পিছে ক'ত যাবা ওলাই?
ওলাই এনে অলপমান যাম বুলি ভাবিছো ফুৰি আহিম বহুত দিন যোৱা নাই৷
অ
তেনেকে পাৰ্কত যাম বুলি ভাবিছিলো৷
নতুন পাৰ্ক-পাৰ্ক খনত নেকি?
অ
তাত গৈ পাইছিলা নে আগতে?
নতুন খন এইখন যে কি আছিল সতী ৰাধিকাখন নে?
অ - অ সেইখন৷
অহ গৈছিলোঁ যেতিয়া ফ্ৰী আছিলে তেতিয়াই গৈছিলোঁ এতিয়াতো টিকেট হ'ল৷
মইতো গৈয়ে পোৱা নাই তাত বোলে কিবা চাইকেলো আছে কিবা কিবি আছে বোলে? বহুত ডাঙৰ বোলে?
অ ডাঙৰ আছে বহুত ডাঙৰ মানে দীঘল বহুত৷
আৰু কি কি আছে?
তাতে বহা ধুনীয়া-ধুনীয়া জেগা আছে মানে খোজ কাঢ়িব পাৰে আৰু৷ আৰু বাচ্ছাৰ খেলা বস্তু আছে ডাঙৰৰ খেলা বস্তু নাই চাগে তাতে৷
হয় নেকি?
উম বাচ্ছা বিলাকৰ আছে পাৰ্ক মানে এনেকে খেলা৷
ডাঙৰ বোৰক জোলনাত উঠিব নিদিয়ে নেকি আমিতো জানাই কি পাৰ্ক চাৰ্কত কিবা হ'লে আমি বাচ্ছাবোৰক দেখিলে আমিও উঠিব মন যায়৷
জুলনা তাত নাই৷
অ নাই নেকি?
উম হুম জুলনা নাই৷ যোৱা নাই নেকি তুমি-তুমি ফ্ৰী থাকোতে যোৱা নাই?
নাই, ইমান মানুহ গৈছে বাপ তে তাতে আৰু যাব পাৰিম৷
এতিয়া বাৰু মানুহ কমিছে টিকেট চিষ্টেম কৰিছে যে৷
অহ
এতিয়া ছিক্সটি কে লয় নেকি?
হা?
এতিয়া চাগে টিকেট কৰিছে ছিক্সটি মান৷
হয় নেকি?
উম।
আৰু বাকী পাৰ্কবোৰত যাই পাইছানে?
উম তাৰে কাষতেতো বহুত কেইখন আছে ন?
অ।
এইখন ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰন্ট বুলি এখন যে আছে সেইখনত গৈছা?
নাই
অহ সেইখনটো মানে কিমান কৰিছে ৰ'বা ছিক্সটিকে৷
আগতে ফিফটি আছিল নেকি এদিন মানে সিপিনে যোৱাতে সুধিছিলো৷
অহ আগতে যেতিয়া টিকেট আছিল তাৰপিছত তেতিয়া ফিফটি আছিল৷ তাৰ পিছত আকৌ মাজতে যে ক'লে চব পাৰ্ক বিলাক ফ্ৰী৷
উম
তেতিয়া ফ্ৰী আছিলে এতিয়া আৰু টিকেট কৰিছে ন এতিয়া আৰু চিক্স কৰিছে এতিয়া মানে ডাঙৰ কৰিছে৷
পাৰ্কখন?
উম আৰু অলপমান বনাই আছিলে এতিয়া সেইখিনি ডাঙৰ কৰিছে।
ভালেই হৈছে।
উম।
মই এনে পাৰ্ক চাৰ্কত বেছি নাযাও আমাৰ ইপিনে এখন আছ ন অমৃত উদ্যান সেইখনতে মানে যাই থকা যায়।
হম সিকনো ভালে লাগে ন ই মানে শান্ত ঠাণ্ডা।
ওচৰ হৈ যে তাতে আমি খোজ কাঢ়িব যাই থাকো।
উম ভাল লাগে আৰু ধুনীয়াও বহুত৷
উম ৰাতিপুৱাতো ফ্ৰী থাকে বাৰু আত তালৈ ফ্ৰী থাকে বহুত মানুহ হয় ৰাতিপুৱা। য়োগা কৰিব আহে দৌৰিব আহে।
মৰ্ণিং ৱাক কৰিব আহে ন?
অ সেইদিনাখন গৈছিলো হা মানে ইভিনিং ৱাকত তেতিয়ালৈ কিন্তু ফ্ৰী আছিল।
উম-উম।
কেইদিনমানৰ পৰাহে প্ৰত্যিকট যোৱা হল। তাৰে পিছত তাতে পুৰা যাই আছো তাতে স্কেট কৰি আছে। তাৰে ওচৰত যাই চাও হেৰি মানে ডাঙৰ বোৰৰ কাৰণেও আছে। জিম টাইপৰ যে।
অ মই বহুত দিন যোৱাই নাই।
হয় নেকি যাবা নহলে আহিবা মইও যাম।
অ যাব লাগিব।
তাতে আমি কি জিম কৰো এজনী আন্টি গৈছিল লগত বেলেগ পুৰা।
হম ভালে হৈছে চোন৷
অ।
জিম কৰাও হ'ল।
আৰু কিবা ভাল লাগে নতুন-নতুন বস্তু টাইপ লাগে ন?
উম এনেকুৱা কিবা কিবি থাকিব লাগে তেতিয়া ভাল লাগে বা ডাঙৰৰ কাৰণেও জোলনা চোলনা দিব লাগে আমাৰতো খেলিব মন যায়।
অ।
সেইটোৱে। এতিয়া খামৰেঙাত ভাল আৰু।
অ তাত
চবে বাই হ উম।
তাৰে জোলনাকেটা তলত নামি আহিছে আগতকে গম পাই হে গম পাইছা নে? আগতে অলপ ওখতে আছিলে আজিকালি তলত নামি নামি আহিছে।
উমহ ওজন-ওজন মানুহ বিলাক জোলে আৰু।
গছডাল ভাঙি ন পৰিলে হ'ল আৰু।
অ ক চাইল একেবাৰে। আৰু বাকী ক'ত-ক'ত গৈছা পাৰ্ক?
মই আৰু। পাৰ্ক বুলি কলে উম। মই বেছি পাৰ্কত যোৱাই নাই ক'ব অ হেৰি শ্ৰদ্ধাঞ্জলি গৈ পাইছো।
ভাল লাগে ন।
অ কিন্তু সৰু হয়।
উম সৰু মানে আগতে বেছি ধুনীয়া আছিল এতিয়া বস্তুবিলাক মানে বেয়া হৈ গ'ল আৰু ঠিক- কে নকৰে।
অ নতুন নতুন কৰাই নাই।
উম আগতে কি ধুনীয়া পানী চানী একদম লাইট চাইট জ্বলিছিল। আৰু নাওখন।
উম আৰু এইখন যে আমাৰ জালুকবাৰীত যে আছে। ভূপেন হাজৰিকাৰ।
উম
তাতে গৈ পাইছা।
নাই নাই মই যোৱা নাই।
তাতে মই এ কেইদিনমান হ'ল তাতে সেইদিনাখন গৈ পাইছো। কি ধুনীয়া লাগে।
অ
ভূপেন হাজৰিকাৰ মানে যিমান যি ফটো আছে চব আছে। আগৰ পৰা সৰু কালৰ পৰা। আৰু বাহিৰৰ পৰিৱেশটোও ধুনীয়া।
অ, যাব লাগিব তেনেহলে।
আমি এনে সৰুৰ পৰাই আহাই যোৱাই সেইটো দেখি থাকো হয়নে।
উম কিন্তু তাতে যোৱাই নহয় ন আৰু দূৰ হয় ন অলমান।
অ দূৰ বাৰু হয়
উম
আৰু সিখিনি জাগাত মানে ৰখা নাযায় ন সেইকাৰণে এনেকুৱা হয়।
সেইটোৱে গাঁও গলে সেইফালে দি যোৱা হয়।
উম
সেয়াই আৰু
বাকী তুমি ক'ত ক'ত গৈ পাইছা এনে পাৰ্কবোৰত।
পাৰ্ক এইবিলাকতে গৈছো আৰু ৰিভাৰ ফ্ৰন্টেন গৈছো। আহ ব্ৰহ্মপুত্ৰ ৰিভাৰ- তাৰপিছত বটানিকেল গাৰ্ডেনখনত গৈছিলা।
ম শুনিছো গৈ পোৱা নাই।
অঁ সেইখনো ধুনীয়া।
অ খো দেখা পাইছো এনে মানে মোবাইলতে আৰু।
উম
সেয়াই আমাৰ মানে কি জানা আমি- পাৰ্ক বোৰত যোৱাতকে আমি পাহাৰে ভৈয়ামে ঘূৰি থাকো।
অ সেই-
পাহাৰ বোৰ বেছি ভাল লাগে এনে, তেতিয়া আমি লগ- লগৰ লগত গ'লে মানে পাহাৰ চাহাৰ এনেকে আৰু গাড়ী লৈ গ'লে স্কুটি লৈ গ'লে।
উম
চবে সেনেকে তাতে যাওঁ আৰু পাৰ্কবোৰত। কেতিয়াবা যোৱা যাই বাৰু এনেই নোযোৱা নহয়।
উম উম আৰু মানে এতিয়া ভাল হৈছে ব্ৰহ্মপুত্ৰৰ চব পাৰত মানে পাৰ্ক বিলাক ন। নদীটো ধুনীয়াকে দেখা পায় আৰু ধুনীয়া বতাহ মাৰি থাকে ভাল লাগে৷
অ সেইটোটো লাগিবই৷
উম
আৰু কোৱাচোন৷
সেয়াই আৰু ভাল লাগে ওলাই গলে অলপমান মন চন৷ আৰু আগতেতো অকল পাৰ্কতে গৈছিলো বাকী এইবিলাক চিনিয়ে পোৱা নাছিলো৷
উম
অ সেয়া অকল চিৰিয়াখানা তে লৈ যাব শ্ৰদ্ধাঞ্জলিতে লৈ যাব৷
চিৰিয়াখানাত লৈ যাব কলাক্ষেত্ৰ লৈ যাব৷ চাইন্স মিউজিয়াম৷
বাপৰে কিমান যে চাইছিলো!
হয় দিয়া আমি গলে তাতে মানে বেলেগ জাগা নাই এই তিনটা জেগায়৷
চাইন্স মিউজিয়াম, কলাক্ষেত্ৰ, চিৰিয়াখানা৷
আজিকালিটো চিৰিয়াখানাত টো বহুত হে হৈ গৈছে৷
অ মইতো চিৰিয়াখানা সৰুতেই যোৱা এতিয়া যোৱাই নাই ডাঙৰ হোৱাৰ পিছত৷ মানে মনত
নাই জীৱ জন্তু বোৰ নায়েই৷
উম
নোহোৱাই হৈ গৈছে তাত৷
ৰাখিব লাগে হয়নে ভালকে আগতে যেনেকুৱা আছিল৷
অ তেতিয়াহে মানে সৰু সৰু বাচ্ছাবোৰ তেতিয়াহে গ'লে কিবা শিকিব পাৰিব৷ বা চকুৰে দেখা পালে বেছি মনত থাকে৷
অ আৰু জানানে আমাৰ ইয়াতে জু নাইয়ে সেইখনেই আছিলে৷
উম
ত' সেইখনো মানুহে ভালকে ৰাখিব নোৱাৰিলে এতিয়াতো নায়েই আমাৰ ইয়াত৷
ঠিকে কৈছা৷
এ নতুনকে যদি খুলে বা সেইখনে যদি ভাল কৰে তেতিয়াহ'লে ভাল হ'ব আৰু৷ এতিয়া বাচ্ছা বিলাকৰ কাৰণে ভাল হ'ব৷
আৰু সৰু বাচ্ছাবোৰ মানে বা আজি চিৰিয়াখানা যাম মানে কি ভাবিয়ে ভাল লাগে ন নতুন-নতুন জীৱ জন্তু নেদেখাবোৰো দেখিব৷ পায় আৰু মনতো থাকি যায়৷
উম আমাৰে যেনেকুৱা৷
আমি যে সৰুতে গৈছিলো এ বান্দৰবোৰে যে মাতি থাকে৷
উম আমিতো বাপৰে কিমান কি চাইছিলো সৰুতে৷ আৰু আগতে ইমান দূৰ-দূৰ লাগিছিল ন সৰু হৈ থাকোতে?
অ-অ হয়-হয় ঠিকে কৈছা আগতেতো
বাপৰে বমি চমি কৰি উৎপাত এতিয়া লাগে আৰেই এইখ তিনি জাগা মাত্ৰ!
অ কিন্তু ক'ব গ'লে খোজকাঢ়িয়ে যাব পাৰি চিৰিয়াখানালৈ৷
কি হ'ব?
আগতেতো মই ভাবছিলো গণেশগুৰি ইমান দূৰ বাপৰে যায়ে নাপাওঁ যায়ে নাপাওঁ। মানে বহুত দূৰৰ বুলি ভাবি আছিলো।
মানে গণেশ মন্দিৰতে মানে ইমান দূৰ। মইতো ক্লাছ ছেভেন মানলৈকে মাহঁতৰ লগতে গৈ আছিলো।
মইয়ো।
তাৰপিছত হে এইট মানৰ পৰা এইটো নহয় তাৰপিছত নাইনত যেতিয়াই টিউচন লৈছো। যেতিয়াৰ পৰা আৰু
পি পা মইয়ো অ ঠক সেপিনে টিউচন লৈছোঁ।